হেল্ল'।
হয়, শুনি আছো।
অ, কি কৰিছা?
শুনিছ নে?
হেল্ল'।
শুনি আছানে?
অ, শুনি আছো, শুনি আছো কি কৰি আছা?
মই আছোৱই এনে বহি। তুমি কি কৰিছা?
ময়ো এয়া এনে ভাত-পানী খাই বৈ বহি আছো। বাকী তুমি ভাত পানী খোৱা-বোৱা কৰিলা নহয়?
তোমাৰ ঘৰত ভাল নহয় চবৰে।
অ, ভালেই ভালেই তোমালোকৰ?
উম, ভালেই।
উম, তাকে বোলো বহুত দিন হ'ল ফোন কৰা নাই তোমালে। আৰু কথা ব বতৰা আৰু হোৱা নাই তোমাৰ লগত। তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি।
হয়, তাকে বিষয় অ বিষয়টো এনে ধৰণৰ মানে তুমি আজিকালি যি জীৱনত মানে আহ, মানে জীৱনত জীয়াই থাকিবৰ কাৰণে তোমাৰ নম্বৰৰ মানে পৰীক্ষাত যি নম্বৰ যে পায় সেই নম্বৰৰ প্ৰয়োজন নে নিজৰ দক্ষতাৰ প্ৰয়োজন? সেই বিষয়ে কথা পাতিম বুলি ভাবিছো বাৰু। তে কেনে হ'ব বাৰু বিষয়টো? হয়, হয় তাকে মই আৰম্ভ কৰোঁ আৰু।
অ, কৰা।
তাকে মানে এক কথাত ক'বলৈ গ'লে এ তোমাৰ পৰীক্ষাৰ নম্বৰ আৰু দক্ষতা দুয়টাই আমাৰ জীৱনৰ বাবে জীৱনত মানে সমান দৰকাৰ বুজিছা। কাৰ কাৰণ তোমাৰ যেতিয়া তোমাৰ এ পৰীক্ষাত নম্বৰ থাকিব মানে, তুমি অ, তুমি যেতিয়া পৰীক্ষা তোমাৰ মাৰ্কশ্বিট খ ভাল হ'ব, তেতিয়া তুমি এ এখন ভাল কলেজৰলৈ মানে তুমি এডমিশ্যন যাব পাৰিবা আৰু যেতিয়া তাত এডমিশ্যন ল'ব তেতিয়া তোমাৰ মানে পঢ়া শুনা খিনি হৈব। তাৰপিছত তুমি, এ, যি কাম কৰিবা যিটো কাম কৰিবা তাৰ পিছতে তোমাৰ নিজৰ দক্ষ খতাৰ মানে প্ৰয়োজন হ'ব। কাৰণ, তুমি এটা কামত সোমালা। সোমোৱাৰ পিছত অ' তুমি সেই কামতটো কৰিবলৈ হলে তোমাৰ দক্ষতা লাগিব মানে। তুমি একাগ্ৰ হ'ব লাগিব কামটোত। আৰু তোমাৰ তুমি কেনে ধৰণে সেই কামতটো কৰিব পাৰিবা সেই কথাটো মানে জানিব লাগে। বুজিছা? সেইয়ে কথা মানে তোমাৰ এতিয়া দক্ষতা কথা চাবলৈ লে কি হয় দক্ষতাটো আমাৰ এ কোনো কোনো ক্ষেত্ৰত অ মানে পৰীক্ষাৰ নম্বৰটো দৰকাৰ নহয়। কিন্তু, কোনো-কোনো ক্ষেত্ৰত তোমাৰ দক্ষতা দৰকাৰ হয়। যেনে, তুমি এটা এতিয়া তুমি এটা বিজনেচ আৰম্ভ। ধৰি লোৱা দেই অ তুমি এতিয়া ক'বলৈ গ'লে তুমি আচাৰৰ বেপাৰ এটাকে আৰম্ভ কৰিছা আচাৰৰ বেপাৰটো তুমি এতিয়া কেনে ধৰণে কৰিবা তুমি কেনেধৰণে সেইটো চলাই আ নিব পাৰিবা আৰু তাৰ পৰা কেনেধৰণে তোমাৰ তুমি লাভদায়ক হ'ব পাৰিবা আৰু আৰ্থিকভাৱে সবল হব পাৰিবা সেই কথাটো তোমাৰ নিজৰ দক্ষতাৰ ওপৰত মানে নিৰ্ভৰ কৰিব। তাত কোনো মানে পৰীক্ষাৰ নম্বৰৰ কোনো কথা নাথাকে। বুজিছা আহ। এই ঠিক তেনেদৰে কিন্তু পৰীক্ষাৰ নম্বৰৰ কথা। কবই প্ৰয়োজন ন কাৰণ আমি এখন প্ৰথমে কৈ গৈছো ভাল কলেজত মানে। নামভৰ্তি কৰিবৰ কাৰণে আহ কি বুলি কয়।
পৰীক্ষা নম্বৰ দৰকাৰ হয় তাৰ পিছত আহ তোমাৰ উ পৰীক্ষা নম্বৰ মানে তুমি যেতিয়া পৰীক্ষাত এটা ভাল উ মানে ভাল স্থানত উত্তীণ হবা তেতিয়া তোমাৰ সমাজতো তোমাৰ নিজৰ মানে স্থানতো উচ্চ নিচিনা লাগিব কাৰণ তুমি মানে সন্মান পাবা মানুহৰ পৰা এক প্ৰকাৰে কবলৈ গলে মই এইটো কোৱা নাই যে দক্ষ এ মানে পৰীক্ষাত নম্বৰ নোপোৱা সকলৰ আহ কিছুমানৰ দক্ষতা থাকে কাৰণ কাম কৰাৰ প্ৰতি মনোযোগ থাকে তেওঁলোকে যে সন্মান নাপায় সেইটো পোৱা নাই মই দুইটাই সন্মান পাই আচলতে তোমাৰ দক্ষতা এ মানে
এ তোমাৰ অ দক্ষতাটো লাগিব তাৰ লগতে তোমাৰ পৰীক্ষাৰ নম্বৰটোও মানে নম্বৰৰ মানে বহুত প্ৰয়োজন হয়।
হয়
মোৰ ফালৰ পৰা সেইখিনি কলো তোমাৰ ফালৰ পৰা দুই এষাৰ কথা কোৱাচোন বাৰু
তুমি কলা এতিয়া উম দক্ষতা আৰু উম শিক্ষা বা পৰীক্ষাৰ নম্বৰ সেই দুইটাই প্ৰয়োজন হয় আচল কিন্তু দক্ষতাৰ বেছি কিন্তু দক্ষতা বেছি দিনলৈ থাকে এতিয়া উ আচলতে নম্বৰ লাগে তোমাৰ কোনো এখন কলে মানে নম্বৰৰ দ্বাৰা এখন দুৱাৰ খোলে মানে কবলৈ গ'লে তুমি কোনোবা এখন কলেজ এডমিশন লবলে বা চাকৰি বা তেনেকুৱা কিবা কৰিবৰ বাবে। আচল প্ৰথমতে তোমাৰ দক্ষতাতকৈ আগত তোমালোকৰ চাৰ্টিফিকেট খিনি চাই বা।
হয়, হয়।
চ তাৰ উপৰিও তোমাৰ। নম্বৰৰ দ্বাৰা উম মা দেউতা সুখী হয় সমাজলৈ সুনাম আহে। বা মা দেউতাৰ গৌৰৱ বাঢ়ে। আৰু উম নম্বৰ হ'ল ডিচিপ্লিনৰ প্ৰমাণ।
হয় হয়।
এ কিন্তু আমি যদি চাবলৈ যাওঁ নম্বৰ হৈছে মুখস্থ বিদ্যা। আৰু সেইখিনি নম্বৰ খিনি মাত। জীৱনৰ মাতত তিনি ঘন্টা ধৰি পেলাইহে সেই নম্বৰ খিনি দিয়া হয়। আৰু চাকৰিত সেই নম্বৰ খিনি। প্ৰথম সোমাবৰ বাবেহে প্ৰয়োজন কিন্তু চাকৰিত সেই নম্বৰ খিনি চাই নচলে। উম তাত দক্ষতাৰ প্ৰয়োজন হয়। দক্ষতাৰ দ্বাৰা আমি কোনো এটা চাকৰিও পাব পাৰো আৰু উম দক্ষতাৰ দ্বাৰা। এ সম কোনোবা এটা সমস্যা তেনেকুৱা ধৰণৰ। এতিয়া, বানপানী হ'ল। তাত তুমি যদি নাও খন চলাবলে, তোমাক দক্ষতাৰ প্ৰয়োজন হ'ব। তুমি তাত নম্বৰ খিনি দেখাই, সেই নাও খন চলাই নিবলৈ তুমি সক্ষম নোহোৱা আৰু আত্মবিশ্বাস হয়। তাৰপিছত, দক্ষতাৰ দ্বাৰা মানুহৰ আত্মবিশ্বাসটো বাঢ়ে। যিহেতু, আত্মবিশ্বাস বাঢ়িলেহে তুমি, কোনোবা এটা কামত সফল হ'ব পাৰিবা।
সফল হব পাৰিবা।
হয়। এতিয়া যদি আমি, উদাহৰণস্বৰূপে চাবলৈ যাওঁ হিমা দাস। হিমা দাসে হাই ছেকেণ্ডৰী পৰীক্ষাত টপ কৰা নাছিল যদিও, তেওঁ নিজৰ দক্ষতাৰ দ্বাৰা দেশলৈ, অসমলৈ সুনাম কঢ়িয়াই আনবলৈ সক্ষম হ'ল।
হয়, হয়।
সেই, এইটো কাৰণে, আমি চাব লাগে যে, উম! মানুহৰ নম্বৰ খিনিৰ লগতে দক্ষতা খিনিও আগবঢ়া বঢ়াই নিব লাগে। আমি কি কৰিব পাৰোঁ, কি কৰি হয়, কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ আৰু নম্বৰটোৱে তুমি যদি এখন ঘৰত সুনাম আনিব বিচাৰা, তেতিয়া, তোমাৰ নম্বৰটো প্ৰয়োজন হ'ব। এনেকুৱাও নহয় যে, তোমাৰ বহুত দক্ষতা আছে, তুমি চব কৰিব পাৰা। কিন্তু, যদি তুমি নম্বৰেই নোপোৱা। যদি তুমি, প্ৰত্যকটো পৰীক্ষাত ফেইলেই হৈ যোৱা তোমাৰ সেই দক্ষতা খিনিক কিন্তু, কোনো মূল্য নাই।
নাই, নাই।
আজিৰ, আজিকালি যিটো যুগ, আজিৰ যুগটো হৈছে কম্পিটিচনৰ যুগ। তাত তোমাৰ নম্বৰ প্ৰয়োজন হ'ব। কিন্তু, তোমাৰ দ ক্ষতাও সমানেই প্ৰয়োজন হ'ব।
হয়, হয়। হয়। তুমি, এতিয়া যিখিনি কথা ক'লা! সেইখিনি বহুত গুৰুত্বপূৰ্ণ কথা ক'লা। আৰু মই কিছুমান কথা নাজানিছিলোঁ, তোমাৰ পৰা শিকিব পাৰিলোঁ সেইটো ভাল লাগিল। তুমি যেনেদৰে ক'লা, কি আজিকালি যুগটো কম্পিটিশনৰ যুগ, সেইটো সঁচা কথা এইটো কম্পিটিশনৰ যুগ। কাৰণ তুমি এ' যেতিয়া তুমি আঁ ভাল ভাৱে উত্তীৰ্ণ হ'বা, ভাল নম্বৰটো উত্তীৰ্ণ হ'বা। তেতিয়া, তুমি এ, এখন মানে, মহাবিদ্যালয়, কলেজ হওঁক আঁ তালৈ তুমি ধুনীয়াকে পঢ়িবলৈ যা যাব পাৰিবা। পঢ়ি যোৱাৰ পিছত তুমি এ, যেনিবা কিবা এটা চাকৰি, চাকৰি পালা হা। চাকৰিটো পোৱাৰ পিছত তোমাৰ নিজ নিজৰ অৰ মানে, চাকৰি পোৱাৰ পিছত হ'ল তোমাৰ দক্ষতাৰ কাম আ আৰম্ভ হৈ যায়। কাৰণ, তেতিয়া মানে, তোমাৰ ইছকিলটো তুমি প্ৰদৰ্শন কৰিব পাৰা। কাৰণ অ'! মানে, দক্ষতাটো এনেক এনেকুৱা এটা বস্তু। তুমি দক্ষতাৰ যুগেৰে গোটেই জীৱনটো তুমি মানে, ভালদৰে কাম বন কৰি তুমি পাৰ কৰি লৈ যাব পাৰা। মানে, এতিয়া এক প্ৰকাৰ কবলৈ গলে কি হয় এতিয়া ধৰি লোৱা তুমি এটা ইন্টাৰভিউ দিব গৈছা। দেই অ তোমাৰ নম্বৰ ভাল আছিল তুমি ইনটাৰ। ভিউ দিবলৈ তুমি সুযোগ পালা তুমি গলা ইণ্টাৰভিউ দিবলৈ তুমি সুযোগ পাই তুমি গলা। যোৱাৰ পিছত তুমি। ইন্টাৰভিউ যেতিয়া লব সেই তাত কিন্তু তমাৰ নম্বৰ খিনি নাচাই তেতিয়া তোমা। দক্ষতা চাব তোমাৰ স্কিল চাব তুমি কি কৰিব পাৰা আৰু তোমাৰ কনফিডেন্স কেনেকুৱা। সেইবোৰহে চাব কিন্তু আচলতে।
হয় আৰু এতিয়া হৈছে এ আই যুগ। ইণ্টাৰনেটৰ যুগ এতিয়া তোমাৰ নম্বৰতকে বেছি। আজিৰ দিনত দক্ষতা খিনিহে প্ৰয়োজন বুলি মই।
হয় হয় সচা কথা কৈছা এটো হয় উম। এতিয়া তুমি এতিয়া যি ক'লা ইণ্টাৰনেটৰ যুগ অ এইটো সঁচা কথা আৰু। মানে আজিকালি আমি কি কৰিব লাগে আমি সৰুৰ পৰাই নিজৰ যি স্কিল থাকে। ইেই স্কিলসমূহ মানে। সৰুৰ পৰাই একদম সেই স্কিলৰ ওপৰত কাম কৰি যাব লাগে যাতে তোমাৰ ভৱিষ্যতৰ কাৰণে মানে কোনো মানে আকৌ ৰৈ যাব লগীয়া নহয় আচলতে তোমাৰ অ। চাকৰি এটা কৰিছা কৰাৰ পিছত তোমাৰ যি দক্ষতাৰ প্ৰয়োজন হ'ব সেই দক্ষতাৰ। ফলতহে তোমাৰ ঘৰখন চলিব তোমাৰ মানে চাকৰি। পোৱাৰ পিছত চাকৰিতটো পোৱাৰ পিছত তোমাৰ নম্বৰ খিনিয়ে তোমাক নোখুৱাই আচলতে। অ আৰু এ যি বিজনেচৰ কথা প্ৰথমতে মই ক'লো বিজনেচতটো নম্বৰো প্ৰয়োজন। নায়েই কাৰণ এটা বিজনেছ আৰম্ভ কৰিবলৈ হ'লে। তাত মেইন কে লাগে দক্ষতা কাৰণ তাত কোনো কোনো মাক চাবলগীয়া মানুহ নাথাকে আৰু মানে তাত সেইবোৰ প্ৰয়োজনো নাই সেইবাবে তুমি উ এতিয়া। কিবা এটা বিজনেচ আৰম্ভ কৰিবলৈ হলে তাত তোমাৰ দক্ষ আচলকে দক্ষতাৰ প্ৰয়োজন হয়। কাৰণ সেই কামটো তুমি কিমান আগুৱাই লৈ যাব পাৰিবা তুমি কেনেদৰে সেই কামটো কৰিব পাৰিবা। সেই ক্ষেত্ৰত তোমাৰ দক্ষতাইহে তোমাৰ সহায় কৰিব তোমাৰ পৰ পৰীক্ষাৰ নম্বৰে সহায় নকৰা। কথাটো বুজিছা।
হয় এতিয়া যদি আমি চাবলৈ যাওঁ এ দোকান দিবলৈ আমাৰ নম্বৰতকে বেছি আমাৰ দক্ষ। ঘটাৰ প্ৰয়োজন আহ সেইটোৱেই। কি হ'ব আজিলে।
উ তাকে তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু আজি মই বহুত নজনা কথা। তোমাৰ পৰা জানিব পাৰিলোঁ। স সেয়াই সেয়াই আৰু অ তাকে বাকী আজিলৈ হ'ব। দতিয়া কাইলৈ আকৌ নতুন এটা বিষয় লৈ তোমাক মই ফোন কৰিম।
হ পা।
হ'ব দে ধন্যবাদ।